এই তোমাৰ এনেই গৰমতে বহি আছোঁ।
অহ, মইয়ো এ আছো এনেই বহি।
আমাৰ মাটি কঁঠাল খাই তোমাৰ গৰমত বহি আছোঁ।
অহ, ঘৰতে আছে নে।
ঘৰতে আছো উম।
নহয় মাটি কঁঠাল ঘৰতে আছেনে তোমালোকৰ।
অহ, মাটি কঁঠাল তোমাৰ আমাৰ ঘৰতে লাগিছিলে।
অহ, অহ, অহ। আমি যে খাবলে পোৱা নাই ঘৰতো নাই তেনেকে তোমাৰ ধৰা কিনিও অনা নাই বাৰু। মাটি কঁঠালটো খালে ভাল তোমাৰ এইটো ভিটামিন চি থাকে।
মিছা কথা মিছা কথা ক'ব তোমাৰ। পাচনতন পাচনত সহায় কৰে।
হা, অহ, অহ।
উম।
ভিটামিন চি থাকে। শৰীৰৰ বাবে মানে ৰোগ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বৃদ্ধিত কৰে মানে।
অহ', ছালৰ বাবে উপকাৰী।
অ', ছালৰ অ' ছালৰ বাবে উপকাৰী অহ।
তাৰপৰি তোমাৰ হৃদপিণ্ড- হৃদপিণ্ড বা স্বাস্থ্য ভালে ৰাখে।
অহ', পাচন তন্ত্ৰৰতো সহায় কৰে।
অ', পাচন তন্ত্ৰতো সহায় কৰে। তোমাৰ হিত- হিত হৃদপিণ্ডৰ কাৰণেও ভাল।
উম', হৃদপিণ্ডৰ কাৰণে ভাল মানে ই' পটাছিয়াম ভৰপ পটাছিয়ামেৰত মানে ভৰপুৰ যে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদ যন্ত্ৰ সুস্থ থাকে।
উম', তো পদাস- পদাস কমাই।
উম',।
বি- বিভিন্ন ধৰণৰ পদাস আৰু থাত কামাত সহায় কৰে ধৰি লোৱা। তাৰ পৰা তোমাৰ বেছিকে খালে তোমাৰ ওজন নিয়ন্ত্ৰণো হয়।
উম', কম কেলৰিচ যে আৰু আহ- আহজাতীয় যে অকমান আহজাতীয় হোৱাৰ বাবে ইয়াৰ মানে উম', মানে পেট ভৰা অনুভৱটো কমাই আৰু ওজন কমাত মানে কম- কমাই সহায় কৰে মানে হেৰি মাটি কথালে।
উম',। তোমাৰ খোৱা- খোৱাৰ নিয়ম বিলাক জানানে মালি কঁঠালৰ?
খোৱা নিয়ম মানে মনতো তেনেকে খোৱা নাই বাৰু দেই, ধৰা তোমাৰ এনে ঘৰত কাটিলে খোৱা হয় কেতিয়াবা।
খালী পেটত খাব নালাগে ন'?
উম',।
তাৰপিছত খোৱাৰ পিছত তোমাৰ খালি পেটত নালাগে, তোমাৰ খোৱাৰ পিছত তুমি পৰ্যাপ্ত পৰিমানে পানী খাব লাগে।
অ',। এই বস্তুটো কিন্তু ডায়েবেটিছ ৰোগীয়ে মানে পৰিমাণ মানে নিয়ন্ত্ৰণ কৰি খাব লাগে, মিঠা যে বস্তুটো। ডায়বেটিছ ৰোগীৰ কাৰণে ইমান ভাল নহয়।
আৰু অতি অতিমাত্ৰা ধৰি লোৱা সুস্থ মানুহ অতিমাত্ৰা খাব নালাগে।
নালাগে হয়', হয়',।
উম',।
খাবলে প্ৰব্লেম একো নহয়, ডায়েবেটিছ ৰোগী এই বস্তুটো খালে মানে কি হয় তোমাৰ
উম', আহযুক্ত আহযু আহযুক্ত নহ খাবও- খাবও পায় মানে অতি মাত্ৰা খালে বেয়া।
অ', অতি মাত্ৰা খালে বেয়া, অ' মিঠা কাৰণে বেয়া।
উম',। অপকাৰী গুণ কিছুমান হোৱা যায় আকৌ তাত।
অ',।
অম্লতা বৃদ্ধি কৰে তোমাৰ, অধিক পৰিমানে খালে গেছ আৰু বুকু জ- জ্বলা পোৰা মানে বেছি এতিয়া যদি গেছ বা এচিদিতি হৈ আছে সেইবিলাকৰ কাৰণে বেয়া।
বেয়া বেয়া।
কিবাৰ ধৰি লোৱা দাঁতৰ দাঁতৰ যিকোনো ধৰি লোৱা পোকে খোৱা হওঁক বা দাঁতৰ যিকোনো সমস্যা থাকিলে দাঁতৰ কাৰণেও বেয়া।
অ দাঁতৰ কাৰণেও বেয়া হয় অ।
তাত ক্ষতি কৰিব পাৰে।
হয়।
উম
এনেই এনেই কিন্তু বস্তুটো খাই ভাল লাগে।
খাই ভাল লাগে গৰমৰ ছিজনত কিন্তু তোমাক খালেও ধই লোৱা মুখখন হওঁক, দাঁত-চাত হওঁক, ভালকে পিছত খাই হোৱাৰ পিছত ধৰি লোৱা দাঁত-চাত উম মানে ভালকে মুখন চাফা কৰি পেলাব লাগে।
উম মাটিকঁঠাল মাটিকঁঠাল তোমাৰ সৰুতে তোমাৰ হেৰিও খাই নহয় ভাজিও খাই নহয়। অ জেলি বনাইও খাব পাৰি হয় অ। আৰু মাটিকঁঠাল অ মাটিকঁঠালৰ গোন্ধটো ইমান ভাল লাগে তাকে নহয় তোমাৰ মানে গোন্ধটো পালেই মনটো মোৰ যে খুব ভাল পাওঁ মাটিকঁঠালৰ গোন্ধটো।
অ।
উম।
তোমাৰ জাম বনাই খাব পাৰি, তোমাৰ হেৰিটো কি এ ক মাটিকঁঠালতো তোমাৰ হেৰিয়াত কেৰাহীত গলাই তোমাৰ চেনি দি পেলাই যিটো দঠ অংশ ৰৈ যায় সেইটো তুমি ৰুটি বা বেডৰ লগত লগাইও খাব পাৰিবা।
পাৰি পাৰি অ হয়।
এই এলাৰ্জি এলাৰ্জিৰ সমস্যা যে কিছুমানৰ থাকে
অ এইটো অলপ ক মাটিকঁঠাল কঁঠালৰ জেলিটো বনাবলৈ অকণমান কষ্ট আছে, কঁঠালো কি মাটি হেৰিটো অ কি কয় তোমাৰ তটো সিজাব লাগিব ভালকে, তাৰ পিছত মানে ধৰা তোমাৰ এনেকে চেকনিত চেকনি বা এই হেৰিতটো মাৰিব পাৰ তোমাৰ এখন কি চালনী চালনী মাৰি তাৰ তলৰ অংশতটো পুৰা কোমল নহবা জানো তেতিয়া।
অ।
উম তেতিয়া তেতিয়া তোমাৰ ধুনীয়াকৈ এনেকৈ পিহি পেলাই ধুনীয়াকৈ ধৰা কেৰাহীত যেনেকৈ কেৰাহিত গৰম কৰি কৰি তাত চেনি দি পেলাই একদম কম হোৱালৈকে
অ।
এনেকা কৰিব লাগিব।
অ
খুব ভাল লাগে খাই।
এলাৰ্জি যে ধৰি লো মানুহৰ যে খ-খজুৱতি সেইবিলাকৰ কাৰণে বেয়া বুলি কোৱা শুনো।
অ এলাৰ্জি কাৰনে বেয়া নেকি?
বেয়া বেয়া গৰ্ভৱতী মহিলাৰ কাৰণেও বেয়া।
গৰ্ভৱতী মহিলাৰ কাৰণে বেয়া অ।
উম উম তো আকৌ মাটিকঁঠালৰ যে পাতটো যে পাতটো যে কুমলীয়া অংশটো যে কোমলীয়া কোহটো যে, উম, সে সেই কোহটো তোমাৰ সৰু ল'ৰা ছোৱালীবিলাক কিৰমি যে হয়।
অ' কিৰমি হ'লে তাক খুন্দি পেলাই খুৱাই দিব লাগে নেকি ন'।
পেলাই এক চিকুণ নিমখ ধৰি লোৱা মিহিকে পিচি সিহঁতক খুৱাই দিব লাগে, এইটো কাৰণে ভাল বোলে।
অ' সেইটো কাৰণে ভাল অ'।
অ', অ', কিছুমানত ধৰি লোৱা পেটৰ সমস্যা যে থাকে।
হয়।
পেটৰ সমস্যা যে থাকে, সিহঁতে ধৰি লোৱা পেট হওঁক অন্য কিবা বেমাৰ হওঁক। সেহত বিলাকে ধৰি লওঁক ডক্তৰৰ পৰামৰ্শ লৈহে এইটো ফল খাব লাগে।
আৰু বেছি জ্বৰ চৰ নালাগে, বেছি জ্বৰ চৰ হৈ থাকিলে তোমাক খাব নালাগে।
অ' তাই তাই পেটৰ কাৰণে বেয়া বুলি কোৱা শুনো মানে টাইফড যদি, বহুত দিন ধৰি যদি তোমাৰ টাইফড হৈ আছে তুমি যদি ধৰি লোৱা মাটি কঁঠাল খাই দিয়া তোমাৰ আকৌ উকাই যাব বোলে।
অ' চা কোৱা শুনিছোঁ মই বেয়া বুলি।
অধিক পৰিমানে খালে তোমাৰ শৰীৰৰ উচ্চতা বৃদ্ধি পাব পাৰে। অ'। তাৰ পৰা উম, বাকী
মাটি কঁঠাল দিয়ো এইবোৰ নাৰিকল চাৰ- চাৰিকল দিওঁ বনাই খাব পাৰি।
হয়, অ' বহুত পুষ্টিকৰ গুণো আছে।
আছে আছে অ'।
আছে।
মাটি কঁঠালৰ পুষ্টিকৰৰ গুণো আছে।
উম। মানে সঠিক পৰিমাণে খালে ই শৰীৰৰ বহুতো লাভ কৰে। অধিক পৰিমানত যদি বেছিকে জোখতকে বেছি খোৱা তেতিয়া অপকাৰ হ'ব।
এইটো ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট চৰ্দি, কাহ আদি জ্বৰ এইবিলাক নিৰাময় কৰে।
অ'।
শৰীৰৰ শৰীৰৰ অতিৰিক্ত চৰ্বি আৰু তোমাৰ ওজন কমৱাত সহায় কৰে। তাৰপৰা ইউ টি আই বুলি এটা প্ৰতিৰোধ আছে এন টি ব্লেটি এ, বেতেৰী এই মৰ মানে গুণে মুত্ৰ নলিৰ সংক্ৰমন প্ৰতিৰোধ কৰে।
হয়। উম।
উম।
এ, ধৰা কিছুমান সৰুৰ লগৰ এইটো বহুত টেঙাও আছে ন' বহুত এ, হেৰি। ঔষধৰ মানে গুণটো নাথাকি ধৰি লোৱা তেমাহ হৈ থাকিলে খুদ যে খাই থাকে মানুহ, এতিয়া যদি ইমান দিগত ভালোটো খোৱা তাৰ পৰা মানে ঔষধৰ যিটো গুণাগুণ সেইটো মানে কম মানে কমকে পোৱা যায়।
মাটি কঠাল নিলওঁ, তোমাৰ পুষ্টিকৰ সুস্বাৰুৱে সঠিক পৰিমাণে খালে, ই মানে শৰীৰৰ বহুতো লাভ কিন্তু অধিক পৰিামানে অ, অধিক পৰিমাণে যদি খোৱা নহয়, ইয়াৰ অপকাৰো আছে আকৌ। অপকাৰ কৰিব, এই পাবে মানে উম, তোমাৰ মানে, এটা লিমিটত খাব লাগে ধৰা। এয়া অপকাৰী গুণবোৰ মানে, অন্য একো নাই দাঁতৰ ক্ষতি ক্ষতি কৰে, তাৰপা কিবা এইটো কি কয়, এলাৰ্জি হয়। কিছুমানৰতো এলাৰ্জি হৈ যায়, ন।
অ, ইয়ে এলাৰ্জি থকা বিলাকে খাবই নালাগে, যিটো অপকাৰ হয়।
উম, আৰু তোমাৰ এই প্ৰেগনেঞ্চি যিবোৰ মানুহে, সেই মানুহ বিলাকে খাব নালাগে এইবোৰ খালে মানে, পেটৰ সমস্যা হ'ব পাৰে, সেইটো কাৰণে সীমিত পৰিমাণে খাব লাগে।
সিহঁতৰ কাৰণেতো বহুতে বেয়া।
উম,
উম, তাকে।